হেল্ল উম
কি বা গে লাগছে।
ঠিকে আছে, ঠিকে আছে।
হা হা
উম বাকী মই কি কৰিছিলো, মোৰ এতিয়া মোৰ ওচৰত চাৰিটা ৰাস্তা আছিল।
হুম
মই এইটো কৈছিলো কি মোৰ ওচৰত চাৰিটা ৰা ৰাস্তা আছে প্ৰথমটোতো মেইন সেইটোতো কৰিবই লাগিব এ বাকী তিনটাৰ লগত মিলাই কামটো লৈ যাব লাগিব তেতিয়া। কোনটো লগত মানে সহজতে মিলাব পাৰিম সেইটোয়ে ভাবি আছো মই।
উম।
মানে প প্ৰথমটোৰ লগত ছেকেণ্ডটো ক'তো নাথাকে। সেইকাৰণে কিন্তু মানে কিন্তু কৰ'বাত ললে মানে মে মেইন সাক্ষি অলপ কি বুলি কয় ফ্ৰীডম যোনটো আছে ন আৰু মনৰ শান্তি এই দুটাই পোৱা যায়। উম আৰু। এই দুটাই পোৱা যায় আৰু সেইটোৱে কথা বাকী আপোনাৰ ভাত চাত খালে নাই
ওহোঁ নাই খোৱা।
কিয় না
ভুকো লগা নাই। উম নাখাও নেকি।
অ' অ' ঠিকে নেখালেও কিন্তু আপুনি একোপা খাই লৈছে শুইয়ে যাওক আৰু।
অ মই অলপ একগেৰা বা দুইগেৰা খাম আৰু।
উম আপুনি এনে মোৰ আৱাজটো ভালকে পাই আছেনে
উম পাই আছো।
ঠিকে আছে।
আপুনি আপুনিকে কয় কথাটো ভাল লাগে এনেকে কথা পাতি।
ভাল লাগে না আপুনি আপুনি ক'লে। কিবা এটা মৰম
ভাল লাগে কিবা এটা মৰম লাগি যাই সচা।
মৰম লাগে যোনটো যোনটো ফ্লিড আপুনি আপুনিত আছে সেই তইত কেতিয়াও নাই।
হয় হয়।
আপুনি আপুনিকে কিবা সন্মান থাকে আগত মনত আছে নাই আমি যে তুমি তুমিকে কথা পাতিছিলো।
উম
তাৰ পিছত তই যে মোক কৈছিলি কি, তই বুলি ক। তই বুলি ক, তই বুলি ক তেতিয়া বেছি ভাল লাগে।
ত‌ই বেছি খোলা হৈ যায় বুজি পাইছ
খোলা অঁ গম পাইছো, গম পাইছোঁ।
কিন্তু তুমি বুলি কোৱাটো বা
আমিটো আৰু খো দিয়া। আঁহ মোৰ তুমিটো মজা লাগে, তুমিটো ভাল লাগে। প্ৰথমতটো মই তুমিয়ে ক'ম ন? বেছিকৈ, উম একো মানে, উচ মানে বহুত খুৰা
অঁ, যদি বেছি সন্মান দিব লাগে ত আপুনি আৰু।
আপুনিটো ভাল লাগে, আপ আপুনিটো মানে এনেকে হেৰিহে, চাৰ্কাষ্টিক্লি পোৰা ভাল লাগে।
উম।
মানে, আপুনিটো মানে ভাল লাগে আৰু এনেকে, পেংলাই স্বভাৱত কৈ পেলাই।
বুজিছা।
মই জানিছিলো, মই জানিছিলো।
মই ত ভালেই পাওঁ।
এইটো দশ তাৰিখত।
মনত কিবা গুদ গুদি উঠি যায়।
উম, কুটো কোটি লাগি যায় ন, ঠিকে।
আৰু এঘ এঘাৰ দিনহে আছে, এঘাৰ দিনত মই কি কৰো, কি নকৰো সেইটোৱে লাগিছে।
উম, মই কৰি আছো কিবা কিবি খিনি কৰাও নাই ক'বলৈ গ'লে। মনে নাযায় কিবা।
হয় কিন্তু।
মানে, কি কৰিম সেইটোৱে দিগদাৰ। মই এনেই কৈছিলো নে, মই চাইকেল এখন ঠিক কৰিলো বুলি?
অঁহ, কৈছা।
উম, চাইকেল খন একদম নিজে, নিজে মি স্ত্ৰী হৈ গলোঁ, কাপোৰ চাপোৰ খুলি একদম বাৰাণ্ডাত বহি। নত চত লৈ, একদম মিস্ত্ৰীৰ নিচিনা।
মাথাত গামোচাটো একদম।
নাই মাথাত গামোচা নাই, মাথাটো মানে, এতিয়া চুলিটো লাম্বা ন। দীঘল, এতিয়া যদি মই মাথাত গামোচাত লওঁ তেতিয়াহলে।
সেইকাৰণে, মাথাত লোৱা নাই।
অঁ।
বহুত মহ ওলাইছে, উম।
আঁঠুৱা টানি চ।
নহয়, মই বাহিৰতহে আছো, আঁঠুৱাৰ ভিতৰত থাকিলে, কথাবিলাক কুজ বুজ হৈ থাকিব ন। মানে মই নিবিচাৰো, বাহিৰৰ একদম বাহিৰৰ ৰুমটো।
এ, কি কয়।
একো নহয় বাহিৰৰ ৰোমটোত আৰমছে চোফাত বহি পেলাই এইটোৱেই শেষ আৰুএইটো শেষ হোৱা পিছত এনেই এনেই হেৰি এইটো কি বুলি কয়? কালি যাব পাৰি।
হা?
কালি যাব পাৰি কিন্তু দেই, মই ভাবি আছো।
কালি যাব পাৰি, সেইটো কৈছা?
উম।
অ ভালকে
মোৰ বাই ভাইটিক গালি পাৰি আছে।
কেলে?
মোবাইল চাই আছে সি। আৰু এটাতো গায়েফে এনেকে কৈ আছে। এটাতো গায়েফে এটাই মোবাইল চুই আছে। এই গায়েফ হোৱা প্ৰাণীটো কত অ, এই গায়েফ হোৱা প্ৰাণীটো কত? হব পাৰে আপুনি অনুমান কৰকচোন, অ।
এটাতো বোলে অ দিচ্ছলো যে
এটাতো অদৃশ্য হৈ গ'ল। এটা মানুহটো আছে কিন্তু মগ্ন।
অহ এটাতো মোবাইলত পিটিকি আছে।
তাকে পিটিকি বুলি কওঁঁতে মনত পৰিলে আলু পিটিকা আদি। ভাত খাই মোৰ মজা লাগে ৰাতিপুৱা। আলু পিটিকা আৰু উম পেলে দিয়া ভাত, ৰাতি পানীত থই দিয়া আৰু মাছেদি মজা লাগে ঠাণ্ডা লাগি যায় একদম। চেচা, শৰীৰটো চেচা পৰি যায় খালে।
অহ।
মোৰ কি তোৰ শৰীৰটো চেঁচা নপৰে নেকি?
চেঁচা পৰেও নপৰা নহয়। আ যেতিয়া তুলনি বিয়া হৈছিল আৰু
উম।
তেতিয়া আমিতো কিবা একমাহ নহয় এসপ্তাহ নে দুই সপ্তাহ মান বিচনাত শু'বতো নোৱাৰি। মাটি খিতে শু'ব লাগিব।
কিয় নিয়ম
তাত নিয়ম হয় এইটো। আমাৰ অসমীয়া মানুহৰ। ত গাদ্দা এখন পাৰি দিছিল আৰু তাও তুলি এখন।
উম।
পাৰি ৰিছেন, তাৰ ওপৰত বেডছিত এখন পাৰি দিছে। এ দুই সপ্তাহ নহয় একমাহে আছিলে দে। এক-একমাহে আছিলোঁ মই সেনেকা।
উম।
মানে আ প্ৰথম পাঁচ দিন নে ছয় দিন। বিচনাতে আছোঁ মানে তেতিয়া আৰু আ-আমাৰ সেইটো ঘৰত আছিলোঁ। ভালকে জাগা নাছিল তাতে একদমে জাগা নাছিল। সেইকাৰণে মই বিচনাতে শু ব লগা হ'ল। বিচনাটে শুইছোঁ মানে সেইদিনা জানানে বি চনাতে শুই দো পাঁচ দিন বা ছয় দিন মান। তাৰ পিছত যিতা গা ধুৱালে ছদিনৰ পিছত মোক মাটিত শুব দিলে আৰু মাটিতে শুব লাগিব। তুলী এ খনত বাছি দেখনত পাৰি সেনকে শুই আছোঁ। কিন্তু মই একো ভয় চয় কৰা নাই। আচল কথাটো হ'ল কি? পলিনৰি হোৱাৰ পিছত ন' কিছুমান বস্তু সেনেকে খাব নোৱাৰি। যেনেকে তেল জাতীয় বস্তুটো। একো খাব নোৱাৰে, অকল ঘি খাব পাৰে ঘি। আৰু নিমখ ত' মায়ে মোৰ ঘি আৰু নিমখ ভাত মিক্স ক, মানে এক দ হে কৰি সানি কেনে মোক দিয়ে। অ', ভাতটো ইমানটা ভাল নালাগে। এ, যেতিয়া আলু দি দিব আলু, ঘি, আৰু নিমখ দিব। মোৰ ইমান ভাল লাগে ন' মোৰ কিতিয়াৰ পৰা ইত কাইলে এতিয়াও মুখত আছে হা।
গাখীৰ খাব পাৰিনে গাখীৰ?
গাখীৰ নোৱাৰি নেকি মই খোৱা নাছিলোঁ কিন্তু গাখীৰ চাখীৰ।
অ', সুধিব লাগিব মই মানে নিয়মবিলাকৰ বিষয়ে
উম, মোক আ, কি কয় প্ৰথম পাঁচ দিন নে তিনিদিন নিকি। একোকে খাব দিয়া নাছিলো। মই হলেও জোৰ কৰি কিবা চেনি পানী মোক খাবলে দি আছিল। কাৰণ মোৰ চৰ্বত লাগব নহ'লে মই মাথা ঘোৰাই পৰি যাম মই।
উম, উম,
তেতিয়া টাইমত মই বহুতে বহুতক ইমান অকন শুনি আছিলোঁ মই।
অ, অ, অ কৰো।
উম, ত কিবা যদিও হয় মই পতককে কিবা এটা হৈ যায় আৰু মোৰ গাত।
বাপৰে বাপ। বেমাৰী জনম জাতীয় বেমাৰী। ঐ বেমাৰী জনম জাতি বেমাৰী।
এই,
এ,,,,,
চুপ।
বেমাৰী এ বেমাৰী-বেমাৰী।
এ এতিয়া বেমাৰি নহয়। এতিয়া মোৰ অকল চৰ্দি আৰু জ্বৰে হয় যে। বাকী একো নহয়।
নক নাম পাই
আহ, যিয়ে হক উম, এইখিনিয়ে যেতিয়া মোক আলু ভাত চাত দিয়ে মই তেতিয়া মোৰ বহুত ভাল লাগে। মোৰ তাত ধৰা এটা কিবা এটা আছে। তিল হা হয় সুন্দা। মোৰ তাত এটা কিবা এটা এপ আছিল হা। এ কালাৰ কৰিব পাৰি বস্তুবিলাক। মানে এ কি কয় এটা এ ফটো এটা থাকিব হা। অহ, ফতো এটা থাকব। তাতে কিছুমান এই কি কয় নাম্বাৰ লিখা থাক ব। এই নম্বাৰৰ এ কি কয় যেনেকা নাম্বাৰৰ যোনটো নাম্বাৰত যি কালাৰ আছে। এনকা-এনকা বহাই থৈ দি যাব লাগে।
উম, উম, তাৰ পিছত।
আচ্ছা সহ, সেই কাৰণে মই। বঢ়াই থৈ দিলো তাতে সেইটো এপটোত একেলগে কেইটামান গানো আছিল হা। যোনটো মোৰ এটা গান আছিল সেইটো এটা গান মোৰ। ইমান ভাল লাগে যে সেইটো গানটো শুনিলে মই শুইয়ে যাওঁ। আৰু তেতিয়াৰ পৰা এতিয়ালে মই সেইটো গান। বিচাৰি আছোঁ। কিন্তু সেইটো নাপালোঁ কাৰণ কিন্তু এপটো ডিলিটে হৈ গ'ল। পিছত যে
অহ, হয় নেকি।
কিন্তু অলপ হ'লেও তাই গানটোৰ টিউনটো মোৰ এতিয়াও মনত আছে। শুনালে মানে মই এতিয়া ধৰিব পাৰিম। যে হয় এইটো ইটোৱে আছিল।
উম,
মজা আছিল আগৰ দিন। মোৰ মজা আছিল দে। অ মানিছো।
আগৰ দিনবিলাক মজা আছিল বুলিয়ে কয়। মইতো এতিয়া আৰামছে শুম ধুনীয়াকে। মেকুৰীৰ নিচিনা শুম মেকুৰীৰ নিচিনা শুম।
উম, অ মেকুৰী নিছিনা।
মেকুৰীৰ নিচিনা সৰুটো নিচিনা। থাকিম ধুনীয়াকে থাকি আৰু কালি একেবাৰে দহটাত।
অ মই
উম
আ মই এজন হয় এতিয়া
তই শুই থাক মোবাইল চোবাইল পিটিকি নাথাকিবি আৰু দে
অ উম
নাই নাই